শুনিছো। শুনিছানে?
অ', অ', শুনিছো শুনিছো।
হ হয়। মই আছোঁ ঘৰতে। তুমি?
অ', অ', মই তোমাৰ এই আহ গৈছিলো এইফালে ওলাই মানে চেন্টাৰ ফালে। তাৰপা আহি- ঘৰতে বহি বহিছোহি অকন ফেনৰ তলতে।
হয়। চাহ খালা?
বাকী চাহ খালোঁ খালোঁ। খায়ে বহিছো অ'। বাকী খবৰ-খাতি ভালেই নহয়?
ভাল ভাল।
অ', তাকেহে। বাকী আ তোমাৰ পঢ়া-শুনা কিমানলৈকে হ'ল?
মই গ্ৰেজুৱেশ্যন কৰিলোঁ।
অ', গ্ৰেজুৱচন কৰিলা ন। ক'ত
হয়। মই তো-হা?
ক'ত পঢ়িছিলা?
মই তোমাৰ গুৱাহাটীত।
অ', তাকে তাকে। তোমাৰ মেজৰ কিহত আছিলে বাৰু?
মোৰ মেজৰ পলটিকেল চাইন্সত আছিলে।
পলটিকেল ন। হয় হয়। বাৰু, ঠিকেই আছে ঠিকে আছে। পলটিকেল চাইন্সৰ মানে ময়ো ভাল পাওঁ দে পলটিকেল
অহ, হয়।
হয় হয়। এতিয়া মানে অ', কথাটো এনেকুৱা ধৰণৰ মই তোমাৰ লগত এটা বিষয় মানে ডিচকাচ কৰিবল আছিলে মান।
হয়, কোৱাচোন।
অ', মানে অ', বৰ্তমান সময়ত তোমাৰ ময়ো গম পাওঁ যে তুমি বৰ্তমান ডিজিটেল যোনখিনি আমাৰ কাম বা ডিজিটেল ৱৰ্ল্ডৰ লগত তুমিও যথেষ্টখিনি জড়ি ত হৈ আছা হয় নে নহয় বাৰু? এতিয়া বৰ্তমান সময়ত আহ যোনটো আচলতে আম যান্ত্ৰিক যুগত যিমানখিনি আচলতে ডিজিটেল কামখিনি চলি আছে বা ছ'চিয়েল মিডিয়াৰ যিমানখিনি ইউজ হৈ আছে সেইখিনি সেইখিনি দিশত তুমি আজি যদি চাবলৈ যোৱা যথেষ্টখিনি চাইবাৰ ক্ৰাইম হৈ আছে। বা চাইবাৰ অপৰাধ বুলি ক'ব পাৰো অসমীয়া। এইখিনি ক্ষেত্ ত ছেফটিত বা ছেফটিৰ ক্ষেত্ৰত হওক বা চাইবাৰ আমি যোনটো চাইবাৰছে টি বুলি কওঁ। সেইকাৰণ আমি আজি যথেষ্ট অ', ছিকিউৰটি বুলি ক'ব পাৰো। হয়, সেই চাইবাৰ চি ছিকিউৰটি কিন্তু বৰ্তমান যথেষ্টখিনি প্ৰয়োজনীয়তা হ প্ৰয়োজন আচলে অনুভৱ কৰো। আহ এতিয়া চোৱা আজি আ বৰ্তমান সময়ত একদম সৰু ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধ বয়সলৈকে আজিকালি মানুহে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে। আজিকালি সামাজিক মাধ্যম অসমীয়াত ক'বলে গ'লে ব্যৱহাৰ কৰে। সেই ক্ষেত ত ম এনেকুৱা আচলত ঠগ-প্রবঞ্চকো ওলাইছে যোনবিলাকে তেওঁলোকক আ হেকিঙে হওক বা বিভিন্ন ক্ষেত্ৰত হওক টকা-পইচাৰ ক্ষেত্ৰত হওক, তেওঁলোকৰ প্ৰাইভেচিয়ে হওক সেইক্ষেত্ৰত কিন্তু আচলতে হৰণ কৰিছে বা আ তেওঁলোকৰ পৰা মিছ ইউজ কৰা দেখা পোৱা গৈছে। ত আচলতে আগ তুমি কি কৰিবা আ আম কি ক'বা মানে তোমাৰ অপিনিয়নটো কি? যে আমি নতুন এটা বচ টো বা আমি আ একো কথা নজনাকে নতুন এটা আচলতে সামাজিক মাধ্যমেই হওক বা নতুন এটা ব্যৱস্থাত সোমোৱা সোমোৱাটো উচিত নে তাৰ যোনখিনি আহ যোনখিনি আ কমিউনিটি গাইডলাইনে হওক। তাৰ বাবে যোনটো সতৰ্কতা আছে সেই সতৰ্কতাখিনি মানি চলা উচিত। তেনেকুৱা ধৰণৰ আচলতে আহ সেইখিনি কৰিব লাগিব বৰ্তমান।
মানে তুমি চাব গ'লে আমি সম্পূৰ্ণৰূপে এতিয়ালৈকে ছ'চিয়েল মিডিয়াখনৰ আমি সম্পূৰ্ণৰূপে জ্ঞান মানে জ্ঞান আৰ্জন লাভ কৰা নাই কাৰণ কিয় প্ৰথমতে আমাৰ স্কুল হওক বা প্ৰাথমিক শিক্ষাত আমাক সেয়ে সমূহৰ ইন্টাৰনেট বা তোমাৰ উ, নেটৱৰ্ক নেটৱৰ্ক মাৰ্কেটিং হওক, যি হওক তোমাৰ ইণ্টাৰনেটৰ বিষয়ে একোৱেই জ্ঞান দিয়া নাছিলে।
আছিলে হয়।
বা আজিও আজিৰ দিনতো দিয়া নহয়, তুমি খুব কম সংখ্যক স্কুলতহে তোমাৰ মানে প্ৰাইভেট চেক্টৰৰ স্কুলতহে এই ইণ্টাৰনেট বা কম্পিউটাৰ সেৱা প্ৰযুক নতুন প্ৰযুক্তিৰ বিষয়ে পঢ়োৱা যায়।
পঢ়োৱা হয়, হয়, নিশ্চিতৰূপে।
হয়। সেইকাৰণে আমি মাজত ধৰি শিকা মানুহখিনি বা আমাৰপৰা ডাঙৰ জেনেৰেশ্যন বা আগৰ জেনেৰেশ্যনখিনি সম্পূৰ্ণৰূপে জ্ঞাত নহয়, মানে আজি তোমাৰ চাবলৈ গ'লে স্মাৰ্ট ডিভাইচ হওঁক, মোবাইল ফোনটোৰ কথা কৈ লৈছোঁ হা। মোবাইল ফোনটোতে তোমাৰ সম্পূৰ্ণৰূপে তেওঁলোকে কিখিনি ফিচাৰ্চ আছে বা ক'ত কি কৰিব লাগে, কেনেকে কৰিব লাগে সম্পূৰ্ণৰূপে জ্ঞাতন হয় কিন্তু তেওঁলোকে কি কৰে যে কিছুমান সুবিধাৰ কাৰণে যেনে মানে গুগল পে, অনলাইন পেমেন্টৰ কাৰণে স্মাৰ্ট ফোন এটা লৈ লয় বা ফেচবুকটোৰ কাৰণে কিন্তু তেওঁলোকে নেজানে যে ফেচবুকটো তেওঁলোকে খুলিব নাজানে বা হোৱাটছপটো খুলিব নেজানে। তেওঁলোকে বেলেগ এজনক দিয়ে যে মোক ফেচবুকটো খুলি দে। বা মোক তই আমুকটো খুলি দে, তাৰফলত কি হয় তোমাৰ কৰ'বাত উম, কিছুমান আজিকালি তোমাৰ ফ্ৰডবিলাক বহুত হৈছে, ফেচবুকতে তোমাৰ বিভিন্ন ধৰণৰ এড কিছুমান আহি থাকে এই এডখিনিত সেহেতে ভুলক্ৰমে হ'লেও ক্লিক এটা কৰি দিয়ে। কাৰণ উম, মানে সম্পূৰ্ণৰূপে জ্ঞাত নহয়, এইটো কি আহিছেনো চাওঁ বুলি ক্লিকটো কৰি দিয়ে। ক্লিকটো কৰি দিয়াৰ লগে লগে তেওঁৰ বেংকৰ আইডি বা কিবা এটা ইমেইল হওঁক সেই মানুহখিনিয়ে হেকাৰসকলে পাই যে আৰু লগ লগে লগে তেওঁলোকৰ এক একাউন্ট বা বেংক আইডি, তেওঁলোকৰ বেংকত থকা পইচা বা উ প্ৰাইভেট নটিফিকেশ্যন বা প্ৰাইভেট বস্তুখিনি সেই হেকাৰে লৈ যোৱা দেখা যায়। সেই ক্ষেত্ৰত আমি এটা জেনেৰেচন টো পাৰ হৈ গ'ল কিন্তু আমি এইটো চাব লাগিব যে আমাক সৰুৰপৰাই বা আমাৰ পাছৰ প্ৰজন্ম আমাক সৰুৰপৰাই এই ইণ্টাৰনেটৰ বিষয়ে সম্পূৰ্ণৰূপে জ্ঞান স্কুলসমূহৰ পৰাই দিব লাগিব কিন্তু। এইটো আমাৰ চৰকাৰখনৰ গাতো ভুল আছে কিছুমান যে এ, চৰকাৰী স্কুলত বহুত কম সংখ্যক ভাৱে মানে কম ই সংখ্যক স্কুলতহে কম্পিউটাৰ ব্যা জ্ঞানটো দিয়া হয়। বা ইণ্টাৰনেটৰ বিষয়েতো শিকোৱাই নহয় প্ৰায়। এইটো মানে জ্ঞা মানুহ সকলক তেওঁ কে জ্ঞানটো দিয়া উচিত কিয়নো মানে এইটো উ, আজি ডিজিটেল যুগত এই জ্ঞানসমূহ সম্পূৰ্ণৰূপে মানে এজন মানুহৰ প্ৰয়োজন বুলি মই ভাবোঁ।
ভাবোঁ, আচলতে প্ৰাথমিক শিক্ষা, আচলতে সেইখিনি আচলতে প্ৰাথমিক শিক্ষা বুলি ক'ব লাগিব বৰ্তমান সময়ত, হয় হয়।
তাৰ লগতে, তোমাৰ কি হয়! উম, তেওঁলোকে কি কৰে, ভুল কিছুমান আজিকালি, সৰু-সৰু, ল'ৰা-ছোৱালী বিলাকক মোবাইলটো দি দিয়ে, মাক-বাপেকে।
দি দিয়ে, হয়, হয়।
গেম খেলিবলে হওঁক বা তাতে মানে, কিবা ইউটিউবত কিবা চাবলে হওঁক, উম, উম! দি দিয়া দেখা যায়। যোনজন, উম! যোনটো মানে, সৰু বাচ্ছাই স্কুলো যোৱা নাই। সেই বাচ্ছাটো, স্মাৰ্ট ডিভাইচটো দি দিয়া হয়, মোবাইল ফোন বা আই, টেবলেট যি হওঁক, মাকৰ বা দেউতাকৰ দি দিয়া হয় বা লেপটপ এটা, দি দিয়া হয়। তেওঁলোকে, উম! সম্পূৰ্ণ জ্ঞানটো নাইয়ে। তেওঁলোকে, কি কৰে! কিছুমান উম, বস্তুত ক্লিক কৰি দিয়ে, ৱেবচাইট বা কিবা ভুলক ক্ৰমে টিপি দিয়ে, তাৰ ফলত তেওঁলোকৰ, উম! প্ৰাইভেচি খিনি, বেলেগে পাই যায়।
আৰু প্ৰাইভেচি খিনি, বেলেগে পাই যোৱাৰ লগে- লগে, তেওঁলোকৰ মানে, বিভিন্ন ধৰণে, এইটো ক্ষতি হ'ব পাৰে। মানুহজনৰ যে বেংকত থকা পইচা বা প্ৰায়ভেচি কিছুমান, নথি- পত্ৰ সেই, সেইটো পাই যায়।
হয়, হয়, নিশ্চয় পায়।
হয়, সেইখিনি আমি কৰিব নালাগে। তাৰপাছত আমি, কোনোবা এটা বস্তু, সম্পূৰ্ণ জ্ঞান নোহোৱালৈকে, আমি বস্তুটো কি হয়, কি নহয়! সম্পূৰ্ণ ৰূপে জ্ঞান যদি মানে, জ্ঞাত নহয়। সেই, আমি বস্তুটোৰ প্ৰতি মানে, ধ্যানো দিব নালাগে বা আগ্ৰহীও হ'ব নালাগে।
নালাগে, নালাগে, নিশ্চয়ৰূপে। কাৰণ, এইটো কয় নহয়! অল্প বিদ্যা ভয়ংকৰী বুলি এটা।
হয়, হয়, হয়, হয়।
গতিকে, এ, সেই, সেই ক্ষেত্ৰত আচলতে, অ'! হয়, কি তোমাৰ, আঁ আমি তুমি যোনটো ক'লা যে, এ, সৰু-সৰু ল'ৰা-ছোৱালী হাতত আজিকালি, যোনটো মোবাইলে তুলি দিয়া হওঁক বা বৃদ্ধ লোকসকলে, যোনটো আচলতে সেই বিষয়ে নাজানে। এই ক্ষেত্ৰত আচলত আচলতে, জনাসকলৰ পৰামৰ্শ ল'ব লাগে। বা যি সকলে জানে! আচলতে, বিশ্বাসী বা সেই সকলক সুধি ল'ব লাগে। তাকে, নজনাকে সেইখিনি, কাম কৰিব লাগে। কাৰণ, এই, যোনটো ৱৰ্ল্ড বা ছ'চিয়েল মিডিয়াই হওঁক বা আমাৰ যোনটো, চাইবাৰ ৱৰ্ল্ড, আচলতে এটা বহুত ডাঙৰ! মানে, পৰিসৰটো যথেষ্ট ডাঙৰ-ডাঙৰ নহয়। সকলো সংযোগ, সংযোগ হৈ থাকে। গতিকে, সেই ক্ষেত্ৰত যিখিনি, নিজৰ আজিকালি, দেখা পোৱা গৈছে, বহুত মানুহৰ ভুলক ক্ৰমতে, আজিকালি যথেষ্ট খিনি, প্ৰাইভেচি মেটাৰ আচলতে, শ্বেয়াৰ হৈ গৈছে। অ'! সামাজিক মাধ্যমত বা বহুত মানুহকে আজিকালি, বিশ্বাস কৰি লয়! মানুহ মানুহে। অ'! সেইখিনি অ'টি পি চেয়াৰ ক্ষেত্ৰতে হওঁক বা কিবা লিংক লিক ক্ষেত্ৰত হওঁক, তুমিও যদি যোনটো, এপছৰ কথা কৈছা। এইখিনি ক্ষেত্ৰত, আচলতে ভুলতো আচলতে, তেওঁলোকৰ গাতো নহয়। এ, কাৰণ তেওঁলোকে, নাজানে। সেই, কথাখিনিৰ বিষয়ে। গতিকে, আঁ সাৱধানটো কেনেধৰণে অৱলম্বন কৰিব লাগিব। যে, জনাসকলৰ ওপৰত প্ৰথমতে, সেই কথা বিষয়ে জানি লওঁ।
অ'! ঠিক তেনেদৰে, আজিকালি বেংকৰ ফালৰ পৰা, বহুত ফ্ৰড ক'ল আহে। তোমাৰ মানে, দেখিছা? অ'! সেইটোতে তোমাৰ, কিছুমানে কি হয়! কে ৱাই চি লাগিছে বুলি, নিজৰ পাছবুক হওঁক, এ টি এমৰ পিন হওঁক, এটি এমত থকা নাম্বাৰ হওঁক, সকলো দি দিয়ে। কিন্তু, সেইটো আচলতে ৰঙ কথা। যদি, উম! নিজৰ একাউণ্টত কিবা প্ৰব্লেম হৈছে, বেংক কৰ্মচাৰীলে ফোন কৰি ল'ব? যে, আপোনালোকে মোৰ, মোলে এনেকে, ফোন আহিছিলে। মই এইখিনি তথ্য তথ্য দিওঁ নে নিদিওঁ! সেইটো প্ৰথম দায়িত্ব মানুহজনৰ।
ন নিশ্চিত ৰপে নিশ্চিত ৰূপে আচলতে সেইখিনিয় আচলতে
সেইখিনি সজাগ হ'ব লাগিব আচলতে।
হয়, আচলতে সেই সেই সচেতনতাটো আনিব লাগিব ন' মানুহখিনি, ব্যৱহাৰ কৰাৰ আগত।
হয়।
যেনেকৈ আমি আচলতে তোমাৰ কিবা নতুন এটা ডিভাইচ আমি যেতিয়া ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত সেইটো কথা ক'লোঁ। আমি নতুনকে কিবা এটা ধৰা ঘৰলে আনিছোঁ। সেই বস্তুটো ব্যৱহাৰ কৰাৰ আগত তাৰ পৰা কি কি অপকাৰ হ'ব পাৰে কেনেকে ব্যৱহাৰ কৰে। সেই বস্তুটো নজনাকৈ জানো আমি আচলতে আৰম্ভ কৰোও জানো বা চলা ব্য্ৱহাৰ কৰো জানো। ঠিক তেনেকৈ এইখিনি ক্ষেত্ৰতো শিক হয়, হয়, হয়, হয়, ঠিক তেনেকে মই ভাবো এইখিনি ক্ষেত্ৰতো আমি সেইখিনি আচলতে পালন কৰিব লাগে। তুমি যোনখিনি কথাখিনি কৈছা।
হয়।
আৰু এইটো যোনটো কথা ক'লা যে, তুমি আমাৰ কম্পিউটাৰ বা আমাৰ ডিজিটেল আহ, যোনটো শিক্ষাটো আজি বৰ্তমান সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক দিব লাগে। এইেইটো কথা মই আগতেও আগতেও কৈছোঁ যে যিটো সময়ত আচলতে আমেৰিকা চাইনাত কম্পিউটাৰৰ শিক্ষাখিনি আচলতে প্ৰাথমিক শিক্ষা বুলি ধৰা হৈছিলে তেতিয়া আমাৰ ইয়াত নিৰক্ষৰ লোকসকলক আচলতে হাতত আহ, ক খ মানে হাতত ধৰি থৈ ক খ শিকা শিকা শিকোৱা হৈছিলে, যাতে নিৰক্ষতৰতাটো কমক সেই তেনেকুৱা ধৰণে আমি পিছ পৰি আছো গতিকে আহ বৰ্তমান সময়ৰ লগত আমি আগবাঢ়ি যাবলৈ হওক বা এই চাইবাৰৰ সেই যুগটোৰ লগত আমি আহ, সচেতন হবলৈ হওঁক নিজৰ চেফটি কাৰণে আচলতে চাইবাৰ চিকিউৰিটিৰ কাৰণে, নিজৰ খিনিৰ কাৰণে আচলতে জানিবৰ কাৰণে আমি ইয়াৰ লগত সংলগ্ন হব লাগিব বা ইয়াৰ কথাখিনিৰ বিষয়ে জানিব লাগিব। যাৰ ফলস্বৰূপে আমি ঠগ প্ৰবঞ্চকৰ যাতে কোনো জালত নপৰো, হয়নে?
হয়।
গতিকে আহ, সেইখিনিয়ে কথা খিনি আচল্ততে আৰু কিবা ক'ব পাৰিব বিচাৰিবা নেকি তুমি ইয়াৰ ওপৰত?
আচলতে আমাৰ কিছুমান নিজৰ গাতো ভুল থাকে এতিয়া আমি যেনেকে মই যে তোমাক কলো যে আমি সৰু ল'ৰা ছোৱালীক ফোনটো দি দিব নালাগে।
হয়, হয়।
উম, আজিকালি যেনেকে উম, তুমি নিজেও হ'লেও দেখিছা যে, নিজৰ মাক দেউতাকে ফোনটোল ল'ৰা ছোৱালীয়ে আমনি কৰিলে নিজৰ ফোনটো দি দিয়ে।
হয়, হয়, হয়, নিশ্চিত ৰূপে দেখিছো।
মাৰাত্মক বস্তু এটা যে সৰু ল'ৰা ছোৱালীক ফোন দিয়টো কাৰণ তেওঁলোকে সেই বস্তুটো কেনেকৈ ইউজ কৰিব লাগে সেইটো বুজিয়ে নাপায়। তেওঁলোক বহুত সৰু হয়। সেই ক্ষেত্ৰত তেখেতৰ মানে যোনটো বাচ্ছাক দিয়া হয় তে মানে উম, অলপ উম, এনজয়মেন্টৰ কাৰণে দিয়া হয় যদি তাৰ মানে ক্ষতিপূৰ্ণ অ', তেওঁ সেই বেবীটোৰ তোমাৰ চকুৰ পাৱাৰ লাহে লাহে কমি অহা দেখা যাব। সৰুতে তোমাৰ চচমা পিন্ধিব।
হয়, হয়, সৰুৰে পৰাই দেখা পোৱা যায়।
এই হয়, এইটো মানে মাক-দেউতাকৰ বা গাৰ্জেন সমূহৰ বিশেষ দায়িত্ব ত' এইটো থাকিব লাগে।
হয়, হয়, নিশ্চিত ৰূপে আচলতে সেইখিনি সজাগ- সচেতনতা আচলতে সেই আচলতে অভিভাৱকসকলৰ গম পাইছা নাই? কাৰণ কি হয় আজিকালি আজিকালি ছাত্ৰ-ছাত্ৰীসকলে বা সৰু সৰু বাচ্ছাসকলে যেতিয়া কিবা এটা খাবলৈ নিবিচাৰিব মানে খোৱাৰ সময়ত আজিকালি মই দেখো দেখা পাই মুখৰ আগত আজিকালি মাক দেউতাকে মোবাইলত কিবা এটা লগাই দিব, আকৌ তোমাৰ কিবা এটা কামত কামত যেতিয়া ব্যস্ত হৈ থাকিব যাতে আমনি নকৰে তাৰ বাবে মোবাইলটো হাতত তুলি দিয়ে। এতিয়া ৰিচেণ্টলি সেইদিনাখনি এটা সেইদিনাখনি মই এটা ডাঙৰ ঘটনা শুনিলোঁ যে আ, মই মানে সু শুনিছোঁ যে তাৰ আচলতে ভাগিনীয়েক হয় তাৰ ভাগৰ ল'ৰাটো, মই সুধিলোঁ কি হ'ল চাৰি পাঁচ বছৰ হৈ গ'ল তাৰ মুখত আজিলৈকে কথা ফুটা নাই ভালকৈ এটা। তেতিয়া ক'লে বোলে ডক্তৰে কৈছে তাৰ মোবাইল চোৱাৰ ফলত